হয় শুনা আপুনি শুনা পাইছে
পাইছো ভালে আছে
আছোঁ ভালে আপোনাৰ কেনে
ময়ো ভালে আছো আজি পৰীক্ষাৰ প্ৰস্তুতি বিষয়ে আলোচনা কৰো আহক
নিশ্চয় পৰীক্ষাৰ প্ৰস্তুতিৰ প্ৰস্তুতি প্ৰতি ছাত্ৰ ছাত্ৰীৰ জীৱনৰ এটা অতি গুৰুত্বপূৰ্ণ বিষয় এই বিষয়ে আমি আলোচনা কৰিব পাৰো
হয় ঠিকেই কৈছে ভাল ফলাফল লাভ কৰিবলৈ সঠিক পৰিকল্পনা আৰু নিয়মীয়া অধ্যয়নৰ প্ৰয়োজন নহয়নে বাৰু?
হয় ঠিকেই কৈছে বহুতে দৰকাৰ কেৱল পৰীক্ষাৰ কেইদিনমান আগতে পঢ়িলে ভাল ফল লাভ কৰাটো কঠিন হয় সেইটো গোটেই বছৰটো পঢ়াৰ পিছত যদি পৰীক্ষাৰ কেইদিনমান আগত পঢ়ে তেতিয়া। হয়তো সাধাৰণ জ্ঞানখিনি লাভ কৰিব পাৰিব কিন্তু যিখিনি একেবাৰে সঠিক জ্ঞান সেইখিনি লাভ কৰাত অলপমান কঠিন হৈ পৰে নহয়নে বাৰু।
হয় ঠিকেই কৈছে বাৰু আপুনি সাধাৰতে পৰীক্ষাৰ প্ৰস্তুতি কেনেকৈ আৰম্ভ কৰে।
মই প্ৰথমতে সম্পূৰ্ণ পাঠ্যক্ৰম বা চিলেবাছ ভালদৰে অধ্যয়ন কৰোঁ তাৰ পাছত বিষয় ভিত্তিক এটা সময়সূচী প্ৰস্তুত কৰোঁ কোনটো সময়ত কোনটো বিষয় পঢ়িম সেই হিচাপে এটা সময়সূচী বনাই লওঁ। সেই সময়মতে মানে গোটেই বিষয়খিনি পঢ়িবলৈ চেষ্টা কৰো। বাৰু উম সময়সূচী বনোৱাটো কিয় গুৰুত্বপূৰ্ণ আপুনি সেইটো গুৰুত্বপূৰ্ণ বুলিা ভাৱে নেকি? কি
মই ভাবো, সময়সূচী বনোৱাটো গুৰুত্বপূৰ্ণ, সময় সূচীয়ে পঢ়া শুনাক নিয়মীয়া আৰু সুশৃংখল কৰি তোলে, ইয়াৰ ফলত সকলো বিষয় সমানে অধ্যয়ন কৰাৰ সুযোগ পোৱা যায় সময়সূচীৰ বাবে আমি ভালদৰে প্ৰত্যেকটো বিষয়ত মনোযোগ দিব পাৰো, যে এইটো বিষয় এতিয়া কৰিম আনটো বিষয় তেতিয়া কৰিম, নহয় বা পিছৰে আমাৰ খেলি মেলি লাগি যায় যে কোনটো বিষয়ে আমি কেতিয়া কৰো মোৰ সতে একে সময়ৰ সঠিক ব্যৱস্থা নকৰিব বা নোৱাৰাৰ বাবে সমস্যাত পৰে
হয় এইটো ঠিকে কৈছে সময়ৰ মূল্য বুজি চলিব নোৱাৰিলে পৰীক্ষাৰ সময়ত যথেষ্ট মানে কষ্ট অনুভৱ কৰিবলগীয়া হয় তেওঁলোকে পৰীক্ষাত আহ যিবিলাক উত্তৰ আহে সেইবোৰ কেনেদৰে লিখিব তাৰে তেওঁলোকৰ সঠিক জ্ঞান নোহোৱাৰ বাবে আহ উত্তৰসমূহ লিখোতে তেওঁলোকৰ অলপমান কষ্ট হয়, তেওঁলোকৰ বাবে অলপমান দিগদাৰ হয়, সেইবাবে তেওঁলোকে আহ মানে সঠিক ব্যৱস্থা কৰাটো মানে মই ভাবো যে উচিত
হয় ঠিকে কৈছে
হয়, বাৰু পঢ়াৰ সময়ত কোনটো পদ্ধতি বেছি ফলপ্ৰসূ বুলি ভাবে আপুনি
মোৰ মতে বুজি বুজি পঢ়াটো মুখস্থ কৰাৰ তুলনাত অধিক ফলপ্ৰসূ, যিকোনো বিষয় মোৰ ধৰণ স্পষ্ট হব লাগিব, আমি কোনো এটা বস্তু মুখস্থ কৰাতকে যদি আমি এইটো ভালদৰে বুজি লওঁ তেতিয়া আমাৰ মনত ৰখাত বেছি সহজ হয় আমি সদায় বস্তুতটো বুজি লব লাগে যাতে আমাৰ কেতিয়াও পিছলৈ পাহৰি নাযাওঁ বস্তুটো
হয় ঠিকেই কৈছে আপুনি, আ বুজি পৰিলে বিষয়বস্তু বহুত দিন মনতো থাকে আৰু আপুনি যিমান যিমানে সময় পাৰ হৈ নাযাওক কিয় সেই বস্তুটো মানে আপুনি অলপ হ'লেও পাহৰিলে কিন্তু তাৰে যিখিনি সাধাৰণ জ্ঞানটো সেইটো আপোনাৰ তাতে সদায় থাকে নহয়নে বাৰু?
হয় ঠিকেই কৈছে বাৰু টোকা বা নোট প্ৰস্তুত কৰাটো কিমান সহায়ক আপোনাৰ মতে
আহ মই ভাবো যে ই অতি সহায়ক হয়, চমু আৰু সু সংগঠিত নোটে পুনৰাবৃত্তিৰ সময়ত বহু সহায় কৰে, আৰু যদি নোট প্ৰস্তুত কৰি পঢ়া হয় তেতিয়া পৰীক্ষাৰ বহু সময়ত পৰীক্ষাৰ প্ৰস্তুতিৰ বহুত সহায়ক হয়, কাৰণ পৰীক্ষাৰ সময়ত যিহেতু আমাৰ হাতত ইমানখিনি সময় নাথাকে, আমি যদি নোট বা টোকা প্ৰস্তুত কৰি ৰাখো তেতিয়া আমাৰ আহ সেই সময়খিনিৰ সদ উপয়োগ হয়
হয় ঠিকেই কৈছে
হয় বাৰু আহ পুন পুনৰাবৃত্তি বা পুনৰাবৃত্তিৰ গুৰুত্ব কিমান।
পুনৰাবৃত্তি অবিহনে প্ৰস্তুতি সম্পূৰ্ণ নহয়, নিয়মীয়া পুনৰাবৃত্তিয়ে পঢ়া বিষয়বস্তু মনত স্থায়ীভাৱে ৰাখে, আমি এইবাৰ পঢ়াৰ পিছত পুনৰাবৃত্তি কৰিবই লাগে, তেতিয়াহে আমি ভালদৰে এইটো মনত ৰাখিব পাৰো।
হয় আৰু পৰীক্ষাৰ সময়তো সেইটো সহজে মনতো আহে নহয়নে বাৰু
হয় ঠিকেই কৈছে।
হয়
আৰু বহুতে কয় যে আগৰ বছৰৰ প্ৰশ্নপত্ৰ সমূহ সমাধান কৰাটো উচিত
হয় এইটো নিশ্চয় আহ আগৰ বছৰৰ মানে প্ৰশ্ন পত্ৰ বোৰে বহুতে সহায় কৰে, কাৰণ আমি জানিব পাৰো যে আগৰ বছৰত কেনে কেনেধৰণৰ প্ৰশ্ন আহিছে আগৰ বছৰৰ প্ৰশ্ন পত্ৰ সমাধান কৰিলে মানে প্ৰশ্নৰ ধৰণ নম্বৰ বিভাজন আৰু সময় ব্যৱস্থা বনাই সকলোবোৰ বুজি পোৱাত বহুতে সুবিধা হয়, আৰু কেনেদৰে কিমান কোনটো আহ প্ৰশ্ন কিমান নম্বৰৰ আহিছে সকলোবোৰ বুজি পোৱাত মানে বহুতখিনিয়ি আমাৰ সহায় কৰে, নহয়নে বাৰু?
হয় ঠিকেই কৈছে
হয় বাৰু মগ টেষ্ট বা অনুশীলনী পৰীক্ষাৰ বিষয়ে কি ভাবে আপুনি
মই ভাবো যে মগ টেজ অত্যয়ন্ত উপযোগী, ইয়াৰ দ্বাৰা নিজৰ শক্তিৰ দুৰ্বলতা চিনাক্ত কৰিব পাৰি, আমি এইটো পৰীক্ষাত গম পাও যে আমাৰ কিমান বিকাশ সাধন হৈছে আমি কোনটো বিষয়ত পিছ পৰি আছো
হয় এইটো ঠিকে কৈছে আপুনি, পৰীক্ষাৰ জৰিয়তে মানে আমি আমাৰ যিখিনি শিক্ষকসকলে আমাৰ মূল্যাংকন কৰে ছাত্ৰ ছাত্ৰী সকলৰ, কিছুমানে শিক্ষাৰ্থীয়ে পৰীক্ষাৰ সময়ত মানসিক চাপত ভোগে
হয় ঠিকে হয় ঠিক হৈছে কিন্তু আত্মবিশ্বাস বজাই ৰাখিলে আৰু নিয়মীয়া প্ৰস্তুতি চলালে এই চাপ বহুখিনি কমি যায়, আমি নিজৰও আত্মবিশ্বাস ৰাখিব লাগে যে আমি এইখিনি পাৰিম আমি মানসিক কষ্ট লব নালাগে বেছিকৈ আৰু আমি নিয়মীয়া প্ৰস্তুতি ল তেতিয়া হে মানসিক কষ্টৰ পৰা বাচিব পাৰো
পৰীক্ষাৰ প্ৰস্তুতিৰ সময়ত বা পৰীক্ষাৰ আগদিনাখন আগমুহূুৰ্তত অলপ হ'লেওতো মানসিক চাপ হ'বই।
হয় সেইটো ঠিকেই কৈছে আপুনি।
হয়
কুস্বাস্থ্যৰ লগত পৰীক্ষাৰ প্ৰস্তুতিৰ সম্পৰ্ক আছে সম্পৰ্ক আছে নেকি।
নিশ্চয় আছে আছে সুস্থ শৰীৰ অবিহনে ভালদৰে অধ্যয়ন কৰাটো ইমান সম্ভৱ নহয় আৰু সুষম আহাৰ আৰু পৰ্যাপ্ত টোপনিও মানে অতিকৈ প্ৰয়োজনীয় হয় ভালদৰে সুষম আহাৰ গ্ৰহণ নকৰিলে আৰু পৰ্যাপ্ত টোপনি নাহে। পাৰিলে আ পৰীক্ষা সময়ত যে যিখিনি তেওঁলোকে লিখিব লগীয়া হয় বা যিমান খিনি টাইম যিমান খিনি সময় মানে অহ পৰীক্ষা দিঘট কটাই সিমান খিনি সময় তেওঁলোকৰ অঁ তেওঁলোকে অলপ ত মানসিক চাপত ভুগিব লগা হয় আৰু যিমানখিনি প্ৰশ্ন আহে তাৰে উত্তৰ খিনি লিখোতে তেওঁলোকৰ মানে এই টোপনি পোৰণ নোৱাৰ বাবে বা সুষম আহাৰ কম বাবে তেওঁলোকে কিছুমান সমস্যাত । ভুগিবলগীয়া হয়।
হয় ঠিকেই কৈছে।
হয় স্বাস্থ্য ভালে থাকিলেহে আম ছাত্ৰ ছাত্ৰীসকলে নিজৰ পৰীক্ষাৰ প্ৰস্তুতি ভালদৰে চলাব পাৰিব।
একেবাৰে ঠিক কৈছে আপুনি।
হয় পৰীক্ষাৰ সময়ত কিমান টোপনি লোৱাটো উচিত সেইটো আপুনি জানেনে বাৰু।
জানো সাধাৰণতে সাত আঠ ঘন্টা টোপনি লোৱাাতটো ভাল কম টোপনি হলে মনোযোগ আৰু স্মৃতি শক্তি দুটাই ক্ষতিগ্ৰস্ত হয় আমি যিমান আমাক শৰীৰক টোপনিৰ প্ৰয়োজন আমি সিমান দিব লাগে তেতিয়াহে আমি ভালদৰে স্মৃতিশক্তি। আৰু মানুহক মনোযোগ লগও। পাৰিম।
হয় এইটো ঠিকেই গৈছে। আ বাৰু মোবাইল। ফোনৰ আৰু সামজিক মাধ্যমৰ প্ৰভাৱ কেনেকুৱা বৰ্তমান।
মোবাইল ফোন আৰু সামাজিক মাধ্যমৰ প্ৰভাৱ প্ৰভাৱ ভাল অত্যাধিক অত্যাধিক অত্যাধিক ব্যৱহাৰে সময় নষ্ট কৰে সেয়েহে পঢ়াৰ সময়ত মোবাইলৰ ব্যৱহাৰ সীমিত কৰা উচিত।
হয় এইটোও ঠিকেই কৈছে আপুনি।
বাৰু শিক্ষকৰ পৰামৰ্শ কিমান গুৰুত্বপূৰ্ণ আপোনাৰ মতে।
মোৰ মতেদি শিক্ষকৰ পৰামৰ্শ অতিকৈ প্ৰয়োজনীয় বহুতেই গুৰুত্বপূৰ্ণ হয় তেওঁলোকৰ পৰামৰ্শ অমূল্য হয় তেওঁলোকে বিষয়বস্তু সহজে বুজাই দিয়ে আৰু প্ৰস্তুতিৰ সঠিক দিশ দেখুৱাই দিয়ে কেনেদৰে এটা। পাঠ্যক্ৰম অনুশীলন কৰিব লাগিব কেনেদৰে নিজৰ বিষয় বস্তুটো বিষয় বস্তুটো ভালদৰে সময়সূচী মতে গ্ৰহণ কৰিব লাগিব সেই গোটেইখিনি পথ তেওঁলোকে দেখোৱাই দিয়ে। বন্ধু বান্ধৱীৰ লগত অ বন্ধু বান্ধৱীৰ লগত গ্ৰুপ ষ্টাডি কৰাটো উপকাৰী বুলি ভাবে নেকি আপুনি
সঠিকভাৱে কৰিলে উপকাৰী আলোচনা আৰু মত বিনিময়ৰ জৰিয়তে বহু জটিল বিষয়ে সহজে বুজা যায় আমি তেওঁলোকৰ লগত যদি আলোচনা কৰো মত বিনিময় কৰো তেতিয়াহে আমি আমাৰ যিবোৰ আশংকা আছে সেইবোৰ দূৰ কৰিব পাৰো তেওঁলোক। আশংকা দূৰ কৰিব পাৰোঁ।
হয় এইটো ঠিকে কৈছে আপুনি আহ আৰু উ বন্ধু বান্ধৱীৰ লগত একেলগে আহ মানে দলীয় হিচাপে কথা পাতিলে বা দলীয় হিচাপে আলোচনা কৰিলে ইজনে সিজনৰ আহ মত জানিব পাৰো মতৰ আদান আদান প্ৰদান । হয় আৰু জ্ঞানো বৃদ্ধি। পায়
হয় ঠিকেই কৈছে। বা কৰি শিক্ষাৰ আগদিনা কি কৰা উচিত ।
মোৰ হিচাপে পৰীক্ষা আগদিনাখন নতুন বিষয় আৰম্ভ নকৰি আগতে পঢ়া বিষয়সমূহ পুনৰাবৃত্তি কৰা উচিত লগতে শান্ত মনে থাকিব লাগে আহ বেছিকৈ মানসিক চ চাপ অনুভৱ কৰিব নালাগে সময়মতে আহ টোপনি মাৰ। আহিব লাগে পৰ্যাপ্ত টোপনিটো অতিয়ে প্ৰয়োজন।
হয় ঠিকেই কৈছে ।
হয় আহ পৰীক্ষাৰ দিনা কি কি কথা মনত ৰাখিব লাগে।
পৰীক্ষাৰ দিনা সময়মতে পৰীক্ষা কেন্দ্ৰত উপস্থিত হব লাগে প্ৰশ্ন পত্ৰ ভালদৰে পঢ়িব লাগে আৰু সময় ভাগ কৰি উত্তৰ লিখিব লাগে আমি কেতিয়াও খৰ ধৰ কৰিব নালাগে আমি শান্ত মনেৰে প্ৰশ্ন পত্ৰখন পঢ়িব লাগে আমি কোনটো কোনটো পাৰো লগতে কৰিব লাগে । পিছলৈহে আমি নোৱাৰা মনোযোগ দিব লাগে যাতে আমাৰ টাইম হতব্যবহাৰ কৰিব লাগে।
হয় এইটো ঠিকেই গৈছে আৰু উত্তৰ লিখোতেতো পৰিষ্ পৰিষ্কাৰ হস্তাক্ষৰ সঠিক তথ্য সুসংগঠিত উপস্থাপন আৰু প্ৰাসংগিক উত্তৰ লিখাতো গুৰুত্ব দিব লাগে নহলে ভালদৰে উত্তৰ নিলিখিলে আহ যিখিনি নম্বৰ দিয়ে আহ শিক্ষকে সেই নম্বৰ খিনিও আহ কম পায় ।
হয় ক আমি সদায় পৰিপাতি বজাই ৰাখি থাকিব যাতে শিক্ষকে প্ৰশ্ন পেপাৰ চাওতে যাতে ভাল লগে তেওঁলোকৰ
হয় ঠিকে কৈছে বাৰু সফল পৰীক্ষাৰ প্ৰস্তুতিৰ মূল মন্ত কি বুলি ভাৱে আপুনি ।
সফৰ পৰীক্ষাৰ প্ৰস্তুতিৰ ম মন্ত্ৰ মূল মন্ত্ৰ হৈছে নিয়মীয়া অধ্যয়ন সময়ৰ সঠিক ব্যৱস্থাপনা পুনৰাবৃত্তি আত্মবিশ্বাস আৰু কঠোৰ পৰিশ্ৰমে ।
হয় এইটো ঠিকেই কৈছে আপুনি খুব সুন্দৰকৈ আপুনি আৰু বিস্তিত ভাৱে বুজাই দিলে দেই মানে কথাখিনি মনি বহুতে ভাল লাগিল ।
মোৰো বহুতে ভাল লাগিল ধন্যবাদ ।
হয় আজিৰ আলোচনাৰ পৰা মোৰ বহুত উপকাৰ হল ঠিক আছে বাৰু আকৌ এটা নতুন বিষয়ত আলোচনা কৰিম । আজিলৈ ধন্যবাদ হয় বিদায় । উ